হেল্ল'! কি কৰিছা?
এয়া বহি আছোঁ ভাতকেইটা খাই তুমি?
তাত খালা?
ভাত খালোঁ, খালোঁ অ', তুমি খালা?
খালোঁ। খালোঁ! বাকী গৰম কেনেকুৱা কোৱা?
বাকী ভাল, গৰমে অকমান ধুইছা বাৰু। বাকী এনেই ঠিক অ', অ', বাকী ক তোমাৰ কোৱা, কেনেকুৱা গৈছে দিন কাম-বন কেনেকুৱা চলিছে?
অ' আজি এনেই যিকেইটা কাম হব লাগে হৈ আছে বাকী তোমাৰ। এই মাটি মানে। হুৰণি মাটিও অলপ আছিলে ৰুবলৈ ট্ৰেক্টৰ সোমাব পৰা নাই মানে। ডাঙৰ একো আজিকালিতো গৰুতো নাই গৰুৱে সুবু মাতি বাবও নোৱাই। ই ট্ৰেক্টৰে হাল নবোৱা যত মানে আমাৰ বোকা হোৱা নাই কালে কঠিয়া কিল মমান মান তুলিব লাগিব বাৰু। তাৰ পিছত চাওঁ খেতি কিমান আগবঢ়াব পাৰি।
অ', অ' তোমালোকৰ বাগান নাই জানো?
উম চাহ বাগান? আছে আছে চাবাগান আছে।
কিমান মান আছে তোমালোকৰ চাহ বাগান?
এ বেছি নাই আমি ধৰা পাঁচ বিঘা চাহ বিঘা আছে।
হয়। অ' এই হে নহয় তোমালোকৰ মানে কথা এটা মোৰ জানিবলৈ আছিলে।
উম কোৱা কোৱা।
চাহ চাহ বাগানৰ পাতবোৰ আচল্ততে তোমালোকে একো ফেক্টৰীলৈ দিয়া ন?
নহয় মানে ইয়াত ক আছে কেইবাটাও কথা আছে আচলতে যি খিনি মানুহৰ ধৰা এই ঘৰৰ বাৰীতে কেইজোপ মান চাহ বাগা যদি ৰুইছে সিহঁতে মানে কি কয় সেই চাহ খিনি নিজেই ঘৰতে ঢেঁকীত মানে শুকুৱাই মেলি ঢেঁকত খুন্দি পেলাই বনাই লওঁ অৰ্গেনিক ভাৱাবে। কিছুমানে আকৌ ধৰা অকমান ক কষ্ট কৰি পেলাই গ্ৰীণ টিও বনাই লয়। কিন্তু আমাৰ যিহেতু এতিয়া পাঁচ বিঘা আছে। পাঁচ বিঘা গতিকে আমাৰ বহুত খিনি পাত ওলাই যায় কাৰণ তোমাৰ সেই পাত পাঁচ বিঘাৰ পৰা মানে তোমাৰ আমাৰ এক মাহত মোটামুটি তোমাৰ চাৰিুইণ্টল ওচ চচৰি পাত তোমালোকে ওলাই যায়। এতিয়া চাৰি কুইণ্টেল এমাহৰ চাৰি কুইন্টেল পাত বোৰ আমি যদিহে মানে ডাইৰেক্ট ফেক্টৰত দিবগৈ লাগে ফেক্টৰীত দিবলৈ গলে মানে ফেক্টৰীত খাটা খুলিব লাগে।
অ'।
আৰু খাতাত যদি ৰেগুলাৰ যদি পাত গৈ নাথাকে তেতিয়া খাাতা বন্ধ হৈ গুচি যায়।
অ', অ'।
এতিয়া আমাৰো আমাৰ এসপ্তাহৰ মূৰে মূৰেহে পাত উঠাই ধৰা। এশ এই সপ্তাহত উঠালে বা সপ্তাহত দুবাৰকে উঠায় কাৰণ তোমাৰ আহ এ সপ্তাহত সোমবাৰে যেনিবা আধা সেই আঢ়ৈ বিঘা উঠালে মঙল বাাৰ আঢ়ৈ বিঘা উঠালে। তাৰ পাছত আকৌ সোমবাৰে আৰৈ বিঘা উঠালে আকৌ মঙগলবাৰে আৰৈ বিঘা উঠালে। এনেকে মানে আমি সপ্তাহটোত চাৰিব পাত ছিঙিব পাৰওঁ আকৌ কেতিয়াবা যেতিয়া মানে পাতৰ ছিজনতটো সদায় একে নাথাকে। যেতিয়া পাতৰ ছিজনটো কমি যায় তেতিয়া মানে আমি আহ মাহেকত তিনিবাৰ পাত উঠাও সেই তোমাৰ তিনিৰ পৰা চাৰি কুইণ্টেল হৈ থাকে সদায় মানে প্ৰত্যয়েক মাহতে।
অ' তেতিয়া তেতিয়া কি কৰা?
তেতিয়া মানে আমাৰ আমাৰ ওচৰতে আমাৰ এইটো এই অঞ্চলটো গোটেই চাহৰে জেগা মানে খেতিৰ গতিকে আমাৰ ওচৰতে ডাঙৰ ডাঙৰ বাগান আছে যি মানে দৈনিক সিহতে ছয় কুইণ্টেল সাত কুইণ্টেল পাতনি থাকে দৈনিক।
গম পাইছে।
তে দেওবাৰে বন্ধ থাকে গতিকে আমাৰ দৈনিক সেই তেনেকে আমাৰ হেৰি কৰা হয় আহ তোমাৰ এক কুইণ্টেল ডৰ কুইণ্টেল এনেকে দি থকা হয় আহ চৰি দেই এমাহত এমাহত তোমাৰ হেৰি নহয়। অ' বাৰু বাৰু এমাহত তোমাৰ মাৰ চাৰি কুইণ্টেল বেছি হয়গৈ মোটামুটি তোমাৰ হেৰি চাৰে চাৰি পাঁচ কুইণ্টেল মান ওলায় মাহে মাহত। এই সিহঁতৰ লগত মানে দি দিয়া হয় সিহঁতৰ লগত কথা পাতি কথা পতা আছে। যে সিহঁতৰ লগত আমাৰ আহ সিহঁতে ধৰা আমাৰতো যিমানতটো লৈ যাব সেই ৰেটৰ পৰা দুটকা কেজি দুটকাকে কাটে মানে।
অ'
কেৰিয়ং চাৰ্জ আৰু সিহঁতে যে লৈ যে যায় সিহঁতৰ কটা ব্যৱহাৰ কৰি যে আমাৰ যে সেইখিনি যে দিয়া যে হৈছে তাৰ বিনিময়ত কেজিত দুটকাকৈ কাটে আৰু।
অ' এতিয়া তাৰ পৰা লাভালাভ কেনেকুৱা ধৰণৰ হয়?
অ' চাহ কেজিতো যথেষ্ট লাভ যথেষ্ট লাভজনক কাৰণ এজোপা চাহৰ আয়ুস থাকে তোমাৰ হেৰি বছৰ এশ বছৰ।
অ' হয় নেকি মই গম নাপাও কিন্তু দেই মই মই এক্চুৱেলি গম নাপাওঁ সেইকাৰণে মই তোমাৰ পৰা মানে কথা খিনি জানিব বিচাৰো যিহেতু তুমিটো লাগি থাকা ন কেনেধৰণে হয় বা কি হয় সেইকাৰণে তোম জানিব বিচাৰিছো।
মানে এশ এশ বছৰ বুলি কয় দেই যে এজোপা চাহ গছৰ বয়স এশ বছৰ পাৰে কিন্তু প্ৰডাকশ্যন সিমান নহয় প্ৰডাকশ্যন তোমাৰ পঞ্চল্লিছৰ পৰা পঞ্চাশ বছৰলৈকে তোমাৰ প্ৰডাকশনটো হৈ যায়। ধুনীয়া মানে চাহপাতটো উ খাই থাকে এতিয়া আমাৰ এতিয়া চিটুৱেশ্যন টো কি হৈ আছে। মানে আমাৰ ৰোৱা আজি তোমাৰ চাৰি পাঁচ বছৰ হৈছে। গতিকে পাটৰ প্ৰডাক্ট খনো সিমান অহা নাই। সেইটো কথাৰ কাৰণে আমাৰ কি হৈছে এতিয়া মোটামুটি আমাৰ তোমাৰ চাৰে চাৰিৰ পৰা পাঁচ কুইণ্টেল এনেকৈ আমাৰ পাত মানে আহি আছে।
এতিয়া তুমি এই চাহৰ ইতিহাসটো জানে নাই বাৰু?
চাহৰ ইতিহাসতো বহুত বেছিকে বুলি ক'ব নোৱাৰো কনো আমাৰ সেই জাতীয় আগৰ তোমাৰ যুৱন নেতা হেৰি মনৰাম দেৱান।
অ' অ' সেইটো কথাই আচলতে মই সেইটো কথাই কব বিচাৰিছো গম পোৱা এতিয়া আমাৰ ও দেৱানক কোৱা হয় অসমৰ প্ৰথম চাহ কৃষক বুলি হয় নয় নহয় এতিয়া আহ চাহ এতিয়া চাহৰ তোমাৰ আচলতে উ মানে কেনেকৈৃষ্ট হৈছিল তাৰ ওৰতো বহুতো আখ্যয়ানো আছে এতিয়া এটা তথ অটা তথ্য অনুসৰি তোমাৰ উ গোটেই বিশ্বত ডেইলি কট কুটি কাপতকৈ অধিক চাহ মানে মানুহে সেৱন কৰে। আমাৰ অসমতোতো চাহ একদম জনপ্ৰিয় জনপ্ৰিয় গৰমৰ দিনতো আমাৰ ধৰণৰ এনেকুৱা এটা আচলতে এটা পৰম্পৰা যে গৰম দিনতো আমি যিটো সময়ত মানে কল্ড ড্ৰংক খাই আমি কি কওঁ কি খাওঁ চাহ খালেহে গাত ত' পৰি মানে এনেকুৱা ধৰণৰ হৈ পৰে আমাৰ হয় নে নহয় বাৰু এতিয়া কথাটো এনেধৰণৰ যে তোমাৰ এতিয়া এতিয়া তোমাৰ এনেকে ধৰণ যে আমাৰ ব্ৰিটিছে আচলতে অসমত চাহ খেতি আচলতে অ' মই জনা অনুসৰি যে আৰম্ভ কৰিছিলে। মনৰাম দেৱানৰ আচলতে থ্ৰ' দি হা মনৰাম দেৱানে তাত সেই ক্ষেত্ৰত আগভাগ লৈছিলে তেখেতে আহ আহি আমাৰ অসমৰ পাহাৰতে গছ পুলি ৰোপন কৰে চাহ গছৰ তাৰপিছতে লাহে লাহে আহ কি হয় তেখেত তে প্ৰথমতে যদিও মণিৰাম দে দেৱান আচল্ততে উপাধিৰে উপাধি খিতাপেৰে সেইৰ লগত ইংৰাজৰ লগত আছিলে তথাপিও পিছত মানে কিছু কিছু ক্ষেত্ৰত কি হ'ল আহ ইংৰাজৰ লগত মতানৈক্যয়ৰ সৃষ্টি হল। তেখেতৰ যিবিলাক বাগানেই হওক বা তেখেত সেই চাকৰিটোৰ ক্ষেত্ৰত মানে কিছুমান নীতি নিয়ম তেখেতৰ মত উ মতামতৰ লগত নিমিলে যাৰ ফলসকে তেখেতে প্ৰথমতে ইংৰাজৰ লগত আছিলে যদিও পিছত বিৰোধী হৈ পৰে। এয়া তেখেত আহ পিছত পিছত মনিৰাম দেৱানে আহ নিজৰ কিতাপটো এৰি দিয়ে দেৱানৰ কিতাপটো। তাৰপিছতো আচলতে ইংৰাজী সেইমছ চাহ চাহৰ যোনটো আচলতে সাম্ৰ্ আছে সম্প্ৰসাৰণ ঘটাই। এতিয়া প্ৰথম কথা চাহ গছ যে আনিলে বা ৰুলে এতিয়া প্ৰথম কথা গম পালে যে ইয়াতে চাহ ভাল হব তোমাৰ এনেকুৱা পাহাৰাৰে ফাই পানী পানী নয় ধুনীয়াকে চাহ চাহৰ বাবে উপযুক্ত কিন্তু এতিয়া চাহ চাহ গছৰ পৰা চাহখিনি ছিঙি আহ ফেক্টৰীও স্থাপন কৰিলে যে সেইকাৰণে ফেক্টৰী স্থাপন আচলতে সেই ক্ষেত্ৰতে আহ ৰিংৰাজে আচলতে আমাৰ ইয়াতে ৰেলৰ যোনটো ব্যৱস্থা আছিল সেইটো মান প্ৰণয়ন কৰিছিলে। তোমাৰ ফেক্টৰী চেক্টৰী বস্তু বাহিনী আনিবৰ কাৰণে স্থাপন কৰিবৰ কাৰণে। এতিয়া ৰেলৰ সেইখিনি হ'ল। ফেক্টৰীও স্থাপন কৰিলে কিন্তু এতিয়া ইয়াত কাম কৰিবলৈ যোনবিলাক আচলতে মানুহৰ প্ৰয়োজন আছিলে। যথেষ্ট কষ্টকৰ যিহেতু কাম বা দিনটো এচামে তোমাৰ তাতে যোনবিলাক দ্ৰব্য আছে কীটনাশক দ্ৰব্য সেইবিলাক মাৰিব লাগিব কিছুমানে ৰুব লাগিব কিছুমানে ছিঙিব লাগিব কলম দিব লাগিব এসময়। কিন্তকে সেই কাৰণে এটা বৃহৎ এৰিয়া আচলতে কন্ট্ৰলৰ কাৰণে সেই মানুহ বিিলাকৰ আহ যথেষ্ট খা খোৱা মানুহৰ প্ৰয়জন আছিলে। এ সেইটো সময়তে আমাৰ তোমাৰ আহ আবিৰ্ভাৱ ঘটিলে আদিবাসী লোকসকলৰ। এতিয়া কি কৰিলে ব্ৰিটিছক ক'লে তোমাৰ ভাৰতৰ যিসমূহ আছিলে ৰাজস্থানৰ পৰা ধৰি আহ উত্তৰ প্ৰদেশ এনেকুৱা ধৰণৰ মধ্য প্ৰদেশ তাৰ তাৰ পৰা কি কৰিলে আদিবাসী আৰু এই যোনবিলাক এনেকুৱা ধৰণৰ কাম কৰা মানুহ আমি বৰ্তমান যোনবিলাক কওঁ আদিবাসী বুলি সেই লোকসকলক ট্ৰেইনত আচলতে লৈ আহিলে ইয়াত কাম কৰিবৰ কাৰণে গম পাইছা।
হয় হয়।
আৰু আ আনি ইয়াত এনেধৰণে আচলতে তেওঁলোকক আহ ৰাখিছে মানে সটো ব্ৰটি লটো কয় নহ বহুত আছে। আচলতে এ তেওঁলোক বহুত চতুৰ আছিলে বুলি তেওঁলোকক কি কৰিবলে দিলে শুনিবা। তেওঁলোকক যিহেতু অধিক কষ্টত অধিক কষ্ট মানে কাটতে যিহেতু অ মানে কামটো বেছি কৰিব লাগে। আৰু খাটনি বেছি হয় সেইকাৰণে তেওঁলোকক কি ক কৰি দিলে তোমাৰ সুৰাৰ আসক্ত কৰাই দিলে বা কানি নিচা যোনবিলাক আছে সেই নিচাবিলাক খুৱাই দিবলৈ ললে গম পাইছা যাৰ স ফলস্বৰূপে তে তেখেতলোকে দিনটোত যদি সেইসমূহ খাই যায় নিজৰ প্ৰথম কথাতটো নিজৰ নিজৰ ভবা শক্তিটো কমি যাব। আৰু যিটো কাম কৰি থাকিব সেই কামটোতে লাগি থাকিব গম পাইছে নাই এটা নিৰ্দিষ্ট পৰিমামানণত দিয়া মানে। সেইটোতিয়া লাগি থাকিব। কানি খোৱাৰ ফলত মানুহৰ তোমাৰ এনেকুৱা হৈ গ'ল কানি খাই খাই খাই খাই কানিটো তিতা বুলি কয় মানে কোৱা মই শুনাম মতে। কান্দি খাই খাই খাই খাই আমাৰ অসমীয়া সেই আদিবাসী লোকসকলৰ তেজ এনেকুৱা হৈ গ'ল। যিহঁতৰ মহে কামুৰিলেও মানে সেইটো সময়ত মহহে মৰি যায় মানে খোৱাৰ পাছত স তেজ টো ইমানেই বিষাক্ত হৈ গ'ল মে মই এইখিনিঢ়িছো মানে ইতিহাসত। তাৰপিছতে তোমাৰ আহ
কথা কৈছা দেই যিটো তুমি যে ক'লা যে এসময়ত সেই চাহ খেতিয়কসকলক মই জামত চাহ খেতিয়কসকলক প্ৰথমতে কলকাতাৰ পৰা অনা হৈছিলে সেই সময়ত লিকতা যিটো ভাৰতৰ মানে অ হেৰিয়াৰ এইটো অ' উ কলিকতাৰ তোমাৰ আদিবাসীসকলৰ যিখিনি বঙালী সম্প্ৰদায়ৰ ব্য্ক্তিসকল আছিলে ন
তেখেতলোকক এই চাহৰ খেতিৰ বাবে অনা হৈছিলে আৰু চা সেই এই, এই ক্ষেত্ৰক লৈ পেলাই কিন্তু আমাৰ যি এই অসমৰ এই চাহ খেতি মানে যি কিছুমান মানুহৰ লগত কিন্তু এটা সংঘৰ্ষ ব্ৰিটিছ সকলৰ এটা মানে উচ্চ মানে কি কয় তোমাৰ উচ্চ সদনত সিহঁতৰ ধৰা য'ত এই কথাখিনি আলোচনা হয়, তাত কিন্তু আমি ভাৰতীয় কিছুমান উচ্চ পদস্থ বিষয়াৰ লগত এটা মতানৈক্য হৈছিলে যে স্থানীয় লোকসকলক কিয় কাম দিয়া হোৱা নাছিলে! বা তেনেকুৱা কথা তুমি যিটো কথা কৈছা যে, বাহিৰৰ পৰা মানুহ মানু্হ আনি পেলাই কানি আসক্ত কৰিছিলে। এই কথাটো কিন্তু বৰ্তমানো কিন্তু পৰিলক্ষিত হয়, দেই। এতিয়া আদিবাসী যিখি যিখিনি মানুহ আ-আচলতে আমি যিখিনি বঙালী সম্প্ৰদায়ৰ যিখিনি খিনি মানুহ তেওঁলোকৰ সেই আদিবাসী মানুহখিনি সেই তেতিয়াৰ পৰা যি নিচা আসক্ত কৰিলে, সেই নিচা আসক্ত কিন্তু তেওঁলোকৰ জীৱনত বিৰাজমান হৈ আছে, আৰু আজিও আমাৰ যিবোৰ অ', আমাৰ যিবোৰ বাগান আছে ন, এই যোনফালে বাগান আছে তাতো কিন্তু সৰহ বা সংখ্যাক মানুহেই সেইটোয়ে মানে যিখিনি হাজিৰা কৰে পাতুলা কাম কৰা হওঁক, মেডিচিন মৰা হওঁক হাবিকটা হওঁক তেনেকুৱা ধৰণৰ কামবিলাকত কিন্তু সেই বঙালী সম্প্ৰদায়ে বা আদিবাসী সম্প্ৰদায়ৰ মানুহখিনিৰ যোগদান হৈ আছে। কিন্তু বৰ্তমান সময়ত সেই বঙালী সম্প্ৰদায়ৰ লোকসকলৰ চাহ খেতিৰ ওপৰত যি কৰ্তৃত্ব আছিলে, সেই কৰ্তৃত্ব মানে লাহে, লাহে হ্ৰাস পাইছে। সেইটো মানে বৰ্তমান স্থানীয় কিছুমান অসমীয়া মানুহে মানে সেই বাগানসমূহ চোৱা চিতা কৰিলে মানে কি আগতে বৃট্ৰিছৰ হাতত আছিলে বাগানসমূহ। এতিয়া আমাৰ মোনাবাৰীৰ চাহ বাগিচা যে শুনিছা ন, এছিয়াৰ ভিতৰত চবতে ডাঙৰ মোনাবাৰী চাহ বাগিছা!
ডাঙৰ, ডাঙৰ মই দেখিছোঁ, দেখিছোঁ আচলতে হয়।
এই মোনাবাৰী চাহ বাগিচাৰ যিজন আহ, মোনাবাৰি যিজন মালিক হয়, সেইজন ইংলেণ্ডৰ হয়, আৰু তেখেতে ইয়ালে মানে প্ৰত্যেকবাৰে এই বছৰে, বছৰে আহি নথাকে তেখেতে প্ৰায় পাঁচ বছৰ তিন বছৰ এনেকে মূৰে, মূৰে আহে, কিন্তু তাৰ যিসকল চতা, মানে মহুৰি আছে যিসকলে মানে বাগান পৰি চালনা কৰি থাকে, সেইসকল কিন্তু স্থানীয়লোক মানে গম পাইছা! সেই সময় মানে সোঁতত লাহে, লাহে কিন্তু সেই স্থানীয়, স্থানীয় লোকসকলৰ আৰু এই আদিবাসী সকলৰ মাজত যি বিবাদ আছিলে, সেইটো মানে নিস্পুত হৈছিলে যেতিয়া ব্ৰিটিছ শাসনৰ অন্ত পৰিছিলে, তেতিয়া সম্পূৰ্ণ কৰ্তৃত্য আমাৰ থলুৱা লোকসকলে লৈ-লৈ পেলাইছিলে। যিখিনি সাধাৰণ হাজিৰা কাম আছিলে লাইক, তোমাৰ এই পাত তোলা কিবা কিবি সেইখিনি কিন্তু আদিবাসীয়ে কিন্তু বৰ্তমানলৈকে কৰি আছে।
হয়। এতিয়া তোমাৰ, এতিয়া হয়। হয়, হয়, হয়, সেইটোৱে আচলতে কথাটো। এতিয়া মই আৰু কেইটামান এই আচলতে কলা ক'ব লাগিব, আচলতে ব্ৰিটিছে যিটো কৰিছিলে। তা-তাৰ ভিতৰতে আৰু এটা হৈ গ'ল তোমাৰ কানি প্ৰচলন কৰিছিলে আইকেল জাতীয় বস্তু। আৰু এটা কৈছিলে তোমাৰ কি নিমখ চাহ খুৱাইছিলে গম পাইছে নে এই কথাটো! যে এই যিসকললোক আছিল অ', নিমখ চাহ খালে